অ।
এয়া আছো এনেই আছিলো।
ফোনটোৱে ৰিচিভ কৰা নাই ইমান টাইম যে?
ফোন কৰিলো কিন্তু জইনিং দেখাই আছে, হেৰি হোৱা নাই ৰিচিভ হোৱা নাই নেটৱৰ্ক পোৱা নাছিলে নেকি বাহিৰলৈ ওলাই আহিছো।
অ ভিতৰত নেট নাপায় আক'।
উম আমাৰ ভিতৰত নেটটো কম পায়।
অ কি কৰি আছে?
এনেই আছিলো বোলো।
অঁ, চাহ তাহ খালা?
চাহ এতিয়া নাই খোৱা, ই অথনি আলহী আহিছিলে যে আলহী লগতে খোৱা।
অ, কিহে খালে চাহ?
চাহ চানা খা চানা খালো চানা বিস্কুট বিস্কুট মই নাইখোৱা বাৰু চানাই খালো।
অঁ, খবৰ খাতি ভালনে?
খবৰ খাতি ভালে।
অঁ, মাহঁতে কি কৰিছে?
মাঁ তাত বৈ আছে, দেউতা
উম।
কাৰোবাৰ লগত কথা পাতি আছে, ভাইটি, সি বা আৰু বা বা আৰু বা লৰা আহিছিলে।
হা?
বা আৰু বা লৰা আহিছিলে।
অ।
ভাইটি সিহঁতৰ লগত কথা পাতি আছে।
বা আৰু বা লৰা, বা লৰাটো তোমাৰ কি হয়?
বা লৰাটো মোৰ ভাগিন হয়।
অঁ, ভাগিন ভাগিন নামটো কি ভাগিনৰ?
চিন্ময়। বা ছোৱালী ঠিকে আছে? হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!
অঁ, এই লগৰ এটা ফোন কৰিছিলে?
অঁ, বাৰ ছোৱালী ঠিকে আছে বাৰ ছোৱালী ঠিকে আছে?
অঁ, আছে আছে হউ আছে। লগৰ এটাই ফোন কৰিছিলে।
অহ।
দুবাৰ ফোন কৰিলে কিবা ইমাৰ্জেঞ্চি হ'ব পাৰে বুলি মানে মোৰ ওচৰৰ জেগাতে আছে।
অ'।
দুবাৰ ফোন কৰিলে যে সেই কাৰণে আপু কিবা ইমাৰ্জেঞ্চি কিবা কেচু হ'ব বা সেইকাণে ফোন ৰিচিভ কৰিলো যেনিবা।
অহ, অহ।
বা ই ভুল চুল কৰিছিল নেকি।
মইতো সেইবোৰ নাজানো। মই সোধাও নাছিলো কোনে ফোন কৰিছিলে।
হয় আকৌ কথাটো সেইকাৰণে বহ বল এতিয়া যেতিয়া হৈ থাকে যে
হেৰি নহয় বা গা বা হেল্ল'। হেল্ল' বা গা বেয়া হৈছিলে ভাল হৈছে নাই।
বা গা ভাল হল।
হ'ল ডক্তৰ তাত দেখালে নেকি।
অ', কি হ'ল কেতিয়া বা বা নো গা বেয়া কেতিয়া হৈছিল নো।
তুমি কৈছিলা যে বা বেয়া গা বেয়া বুলি কৈছিলা যে।
দুমাহৰ আগত।
দুমাহ নাই হোৱা।
দুমাহৰ আগত।
আমি কথা পাতা দুমাহ নাই হোৱা নেকি।
দুমাহৰ আগত।
উম এতিয়া কি চলি আছে মে নেকি মে নহয়
এতিয়া সিমান সিমানেই, সিমানেই সিমানেই তাই পঢ়িছে
দুমাহ হৈছে নহয় জোন ম গম আৰু হ, হ জুন, জুন হেৰি আহ থছিললে অ', এপ্ৰিল ম
কি হৈছে।
নাই হিচাপ কৈছালো কথা পতা কিমান দিন হ'ল।
অ', হিচাপবোৰ ৰাখিব।
চববোৰ ৰাখিছোঁ মনত আছে মোৰ এটা, এটা দিন মনত আছে। প্ৰত্যয়েক টো মুহূৰ্ত মনত আছে মোৰ উম কোনদিনাখন কি হিষ্ট্ৰি হৈছে সব মনত আছে মোৰ।
অ', আপুনি সেইবোৰ মনতে বেলেগ মনত ৰাখিব নালাগে এই বোৰ।
হা
মোগল কেতিয়া অসমলৈ আহিছিল সিও মন দেখ
অ', সেইবোৰ, সেইবোৰ কেলে মন ৰাখিব লাগে উম এইবোৰ, এইবোৰ এই এইবোৰ মনত ৰাখিলে ফিউচাৰত কামত আহিব মোৰ।
অ', কামত আহিব তোৰ।
অ'।
তেতিয়া এখন হেৰি কিতাপ, কিতাপ এখন লেখা।
অ', সেইখন মই লিখিম মোৰ জীৱনী
কোনে পঢ়িব।
আত এটো টো কথা। মই ডাঙৰ কিবা এটা হ'ব লাগিব ন তেতিয়া পঢ়িব আকৌ ন মই যদি হৈছেগে মই যদি ডাঙৰ কিবা এটা হয়ওঁ তেতিয়া এ নহয় পঢ়িব তেতিয়া মই নেকি সঁচাকে লাইফত কিবা এটা এচিভমেন্ট মানে বহুত ডাঙৰ কিবা এটা
অ সে সে সেইটোয়ে কৈছো তুমি নিজৰ আগত প্ৰতিষ্ঠিত কৰি ল'ব লাগিব তেতিয়াহে তোমাক
অ এই মানুহবোৰকে যে আত্মজীৱন যে লেখে অ মই এজন সুদক্ষ প্ৰতিষ্ঠিত ব্যক্তি হিচাপে নেলেখে হিহঁতে লিখিলয় তাৰপিছতহে তাৰপিছত তেওঁলোক মৰাৰ পিছতহে গম পাই তেওঁলোকৰ চাক
আৰে লিখি লয় এটা লিখি লয় এতিয়া জুবিন দাৰ কথা কৈছো জুবিন দাৰ এতিয়া আদৰ্শবোৰ কেনেকে কৰিছিলে কি কৰিছিলে সেইখিনি জানিব কাৰণে লিখি লব কাৰণ তেওঁ আগবাঢ়ি গল ন তোমাৰ পৰা কি শিকিব তুমাৰ আত্মজীৱনী পহিলে।
এহ এহ এহ কাজিয়া কৰিবলে
অ কেনেকে কাজিয়া কৰিব লাগে সেইবোৰহে শিকিব তোমাৰ
অ অ অ কেনেকে কাজিয়া কৰিব লাগে, কেনেকে নিজকে কণ্ট্ৰল কৰিব লাগে, কেনেকে নিজে কান্দিব লাগ। ফ্ৰেছ হ'ব লাগে হা হে হে নহয় কেনেকে কাজিয়া কৰিব লাগে সেইটোহে কাম মই কেনেকে নিজকে কন্ট্ৰলত আনিব লাগে, আকৌ কানি মেলি নিজকে কেনেকে ফ্ৰেচ ফিল কৰাব লাগে।
নাই সেইবোৰ আৰু চবেই পাৰে সেইবোৰ চবেই এনেকুৱা তুমি ডাঙৰ চিটুৱেচন হেন্দডেল কৰি আছা নহই পৃথিৱীত যেন গোটেই পৃথিৱখনৰ চিটুৱেশ্যন বোৰ তুমিহে হেডেল কৰি আছা বা এই অসমৰ বানপানীৰ সমস্যা গৰা খহনীয়া সমস্যা সমস্যা বিদেশী বিদেশী বাংলাদেশী সমস্যা হেইবো তুমিহে সমাধান কৰি আছা উম
মানে চবকে চব দক্ষ নিদিয়ে নহয় মোৰ নাই সেইবিলাক সচাকে কৈছো মই যেনেকুৱা তেনেকুৱাই আৰু মোক চবকে চব দক্ষতা নিদিয়ে নহয় ভগৱানে
বেছি কথা গৈ কৰবাত পালাগে যে
অ
মোৰ বা বাৰ বেমাৰ কথা কয় যে গোৱাত পালেগে কথা গৈ
দক্ষতা আছিলেগে কথাই কয়
বেছি মুখখন নবজাবা দেই
উ আমি আমি কলৈ কলৈ যোৱা কথা আছিলে দেই উম মাজুলী যোৱা কথা আছে তাৰ পিছতে উম আহ আ আ তাৰপিছতে হাবুং যোৱা কথা আছে তাৰপিছতে এ উম পদুমণি জোৱাৰ কথা আছে,
কাৰ লগত
উম যাম আৰু কাৰোবাৰ লগত
কিবা পিকনিক পাৰতি উলাইছে নেকি
মই নাজানো মই নাজাও যোৱা কথা আছিল বুলি কৈছো আৰু
কিবা পিকনিক কিবা পিকনিক পাৰ্টি ওলাইছে নে কিবা ভগৱন ওলাইছে নে নে কিবাৰ শিক্ষামূলক ভ্ৰৱনত যাবা
নাজানো মই কিন্তু মই যাম অংসা আছে
সেইটোয়ে কৈছো তুমি যাবা তুমি কথা যোৱা কথা আছিলে
আছে বুলি কৈছো আছে বুলি কৈছো আছে বুলি কৈছো
কেতিয়া যাবা কাৰ লগত যাবা কি কি কামত যাবা
ফুৰিব যাম আকৌ
অ ফুৰিবলে যাবা
উম
টো ইংলিছত কি বুলি কয় ঘপকে কৈ দিয়া এবাৰ
নাজানো নহয় মই।
অঁ খবৰ খাতি ভালনে তোমাৰ?
একদম বেয়া, মই একোৱেই নাজানো মই
তোমাৰ খবৰ খাতি বেয়া কি হৈছেনো?
উম
হেল্ল'
কি হল?
হেল্ল'
কি হল?
তোমাৰ খবৰ খাতি বেয়া কি হৈছে নো?
একো হোৱা নাই।
কিবা সমস্যা আছে যদি কোৱা মই আছো নহয় সমাধান কৰিবলে। তোমাৰ প্ৰতিটো সমস্যা তোমাৰ প্ৰতিটো সমস্যা মই সমাধান কৰিম।
অ হ হ ঠিকা লৈ থৈছে নেকি সমস্যা সমাধান কৰিবলে।
ঠিকা লোৱা নাই ঠিকা নলওঁ কিন্তু যিখিনি পাৰো কৰিম আৰু বিনা বিনা বে বেতনেহে কৰিম ঠিকা কেলে ল'ব লাগে। ঠিকা লবলে হলে পইচা পাতি দি থব লাগিব তেতিয়াহে ঠিকাত কাম কৰিম লাভ লোকচানাৰ কাৰণে ঠিকাত কাম কৰিম।
হয় বাৰু হেতু কথা।
মই এতিয়া বিনা বেতনেহে কৰিম না।
উম, জুবিন খেত্ৰ চাব গৈছে নে নাই?
অ নাই যোৱা, মই মানে ঘূৰি ফুৰি এক মই মানে ঘূৰি ফুৰি একদম বেয়া পাওঁ।
সেই তেনেকুৱা কথা নি, অ তেনেকুৱা কথা মানে।
মই ঘূৰি ফুৰি একদমেই বেয়া পাওঁ অ।
এতিয়াহে গম পালো কথাটো যে তেনেকুৱা।
অ মই অকলে থাকি নিজৰ মাজত থাকি ভাল পাওঁ।
অ
ঘুৰিবলৈ বহুত জেগা আছে ওচৰতে কিন্তু মই কতো যোৱা নাই। তেনেকে যাবলে পাটনাও পোৱা নাই অকলে অকলে যাবও নোৱাৰি ন। তুমি গৈছা চাবলে?
নাই যোৱা।
কেনেকুৱা লাগিলে জুবিন ক্ষেত গৈ তুমি কেনেকুৱা অনুভৱ কৰিলা তোমাৰ অনুভৱ কোৱা চুন জুবিন ক্ষেত-
যোৱাই নাই গ'লেহে অনুভৱ কম নাই সোমোৱা।
বিঘমেলাত সোমোৱা নাছিলা জবিন ক্ষেতত?
সোমোৱা কথা আছিলেহে নোসোমালো নহয়। কেলে কোৱা নাছিলোঁ জানো ৰাতি চব শুই গ'ল। ৰাতি চব শুই, ই কেলে নাই কুৱা ৰাতি চব শুই গল কেতিয়ানো পাৰ হৈ আহিলে গমে নাপালো বুলি কোৱা নাছিলোঁ মই।
ড্ৰভাৰ ডাইভাৰটো শুই শুই গাড়ী চলাই চিলে নেকি?
ড্ৰাইভাৰটোক চাগে নকলে সেহঁতে। হেতে কৈহে আছিলে হোমাম হোমাম বুলি। সেইটো চালা কি হয়।
অ অ এনেই এনেই কিবা কৰিছে তো ড্ৰাইভাৰট ড্ৰাইভাৰটো আগতে কৈ থ'ব লাগিছিলে যেন জুবিন জুবিন ক্ষেত্ৰত সোমাই যাব।
কৈয়েই আছিলো। তাৰ পিছত তাৰপৰা মোৰ তাতে কি বাতি এটা লৈ বহি গ'লোহেতে নেকি!
এইটো দুখ থাকি গ'ল নেকি তোমাৰ?
উম, থাকি গ'ল মই সন্মুখ দি পাৰ হৈ আহিলে সোমাই আহিবলৈ নাপালো।
আনিম আনিম তোমাক মই গোটেই পৃথিৱী ঘূৰাম। গোটেই অসম ঘূৰাম মই তোমাক দেই।
পৃথিৱীৰ পৰা আকৌ ডাইৰেক্ট আহে অসমত পৰি গ'ল
না পৃথি-পৃথিৱীখনৰ আৰু সেইটো বেছি হৈ গ'ল। জুচতে ক'লোগে তোমাক মই চেষ্টা কৰিম গোটেই অসমখন ঘূৰাবলৈ।
উম।
কাৰণ ট্ৰেইনে ট্ৰেইনেহে ঘূৰাম তোমাক।
ট্ৰেইনে ট্ৰেইনে!
বাতি এটা লৈ!
হেল্ল'।
হেল্ল'।
অ', কোৱা।
উম।
তাৰপা চাহ তাহ খালা নহয়?
নাই খোৱা বুলি কৈছিলো আবেলিতে খালো বোলো।
অ', চৰি চৰি ভুল হৈ গ'ল মই পাহৰি গ'লো সুধিব নালাগিছিলে দেই।
এতিয়া এনেকুৱা সুধিছিলে এইবাৰ। মা তাঁত বৈ আছে দেউতাই ফোন কাৰোবাৰ লগত কথা পাতি আছে।
অ', বা?
বা এই আছে এনে।
ভিন্দয়ে ফোন কৰিছেনে নাই?
কৰিছে।
অ', ভালনে ভিন্দ?
ভালই আৰু কালিলৈ আহিব নি হস্পিটাললৈ নিব বাক কালিলৈ আহিব কালিলে।
আকৌ বা দেখোন ভাল হ'লে বা দেখোন বৰষী হে টোপাই আছে।
উম, ভাল পাইছে হ'লেও এবাৰ হস্পিতালৈ নি দেখাই আহিব গৈ চাগে।
কালি হস্পিতালত নেদেখোৱাকেই বেজি লৈছে নে কি?
অ'।
কোনে দিলে বেজি?
এই আমাৰ ওচৰৰ খুৰাজনে।
আকৌ বোলে ডক্টৰ বুলি হে কৈছিলে। তুমি ডক্তৰ বুলিহে কৈছিলা?
অ', ভুল হৈ গ'ল আৰু ভুলতে কৈ দিলো চাগে। ডক্টৰ অ' অ' অ' ডক্টৰে বেজি দি গ'ল বুলি ক'লো ন মই? কলহাদ উম, উম,।
এতিয়া কি খাম বুলি ভাবিছা তু
এতিয়া মই প্ৰেক্টিকেল বনাই আছো।
ঠিক আছে তুমি তোমাৰ কাম কৰা দেই এতিয়া।
অ', অ', কিবা এটা খালা নে কি?
অ', খালো, ভাত খালো দেই-
চাহ খাই ল'বা আকৌ।
অ', খাব লাগিব।
উম, ঠিক আছে হ'ব।
ঠিক আছে দেই।
উম, উম,।
উম,।